অ কি কৰিছা?
তুমি?
অ মই এনে অকণ খোজ কঢ়ি আছো।
অ অ খোজ কঢ়া নেকি
পতা অকমান কোৱ আহো মাজে মাজে।
অ অ ৰাতিপুৱা কা অ ৰাতিপুৱা নাই অ অ মানে এইটো অ অভ্যাস অ অভ্যাস মানে কঢ়াটো
অ অভ্যাসে কৰিছো ৰবা
তেনেকে ৰাস্তাত উম উম খোজ কঢ়া নহয়।
ৰাস্তাত নহয় মই মহলৰ ভিতৰতে কাঢ়োঁ।
ঘৰৰ মানে কেম্পাচটো মানে বহুত ডাঙৰ। এ তই সন্ধিয়া সময় মানে মই মানে তাতে মানে খোজকাঢ়ি থাকোঁ আৰু দে সেই সেইকাৰণে মানে খোজ কঢ়াটো হৈ যায মানে আৰু তাতে হেৰি কৰি পেলাই
নাই কাঢ়িব লাগে খোজো গম পাইছ নে
বেমাৰৰ কাৰণে ভাল হেৰি সেইটো মানে এইবিলাক ধৰা তোমাৰো মই অভ্যাস হিচাপে ন এতিয়া বহুতেতো ৰাতি ৰাতিপুৱা খোজ কাঢ়ে
ন চুগাৰ থকা মানুহে বিশেষকে কাঢ়িব লাগে আৰু চুগাৰ থকা মানুহে
কি মানে ধৰা খিণাবৰ কাৰণেও মানে খুব কাহে খোজ এতিয়া ধৰা আ এতিয়া লকডাউনত লকডাউনত তোক চবেই ৰাতিপুৱা খোজ কাঢ়িছিলে তাৰ পৰাা তোমাৰ আহ আবেলি সময়ত খোজ কঢ়িছিল মানে চবেই কাঢ়ি কাঢ়িছিলে হেৰি কৰি পেলাই সেই লকডাউনৰ সময়তো আৰু কিন্তু মই মানে কি আৰু তেনেকে একটো অভ্যাস বুলি নহয় মই মানে এনেই ধৰা চোতাল খনে মানে আমাৰ বহুত ডাঙৰ যে মই মানে অ ম অ মই মানে তাতে তোমাৰ ধৰা এনেকে খোজ ত এক পাক ঘূৰিলে দুই পাক তিনি চাৰি পাক ঘূৰি দিলে মানে যথেষ্ট আমাৰ চোতালখনত অঁ অঁ তেনেকৈ হৈ যায় আৰু পূৰা
উম উম
সেই তেনেকে আৰু বাকী তুমি যোগা তেনেকে
নাই নাই যোগা নকৰো মই তুমি কৰা
নাই নাই মোৰো তেনেকৈ কৰা নহয় এইবোৰ কৰা মানে কি টাইম নহয় বাৰু মানে কি আমাৰ যিবিলাক মানে
কিন্তু মই এক্সাৰচাইজ দুটামান কৰো উম কৰো মানে কি মোৰ মাজতে মানে কঁকালৰ বিষ আছিলে আজিকালি বেমাৰতো কোনো বয়সৰ কথা না থাকে ন অ অথনি মোক এজনী ফ্ৰেণ্ড এজনী মানে ফ্ৰেণ্ডৰ বায়েক হয় আৰু তাই বাচ্ছা এটা আছে উম তাৰপিছত খুব গেছ গুল ডেৰ বছৰ নে দুবছৰ হৈছে তাৰপিছতে বেমাৰ বেমাৰকৈ সেই তাকে বয়সৰ কোনো হেৰি নাথাকে তাৰ বিষ হওতে তেতিয়া মোক মানে ডক্টৰে হেৰি দিছিলে ফিজিঅ থেৰাপি কৰিছিলে কৰাৰ পিছত মোৰ মানে হেৰি এক এক্সাৰচাইজ কেইটা শিকাই দিনে মই সেইকেইটা কৰো কিন্তু
অ আজিকালি তোমাৰ ফ্ৰিজিঅ থ্ৰেৰাপিতো বহুত চলিছে ন
বহুত চলিছে ন কিছুমান বেমাৰ যে ভাল হয় ন কিছুমান নহয় প্ৰায় বেমাৰ ভাল হয়
কেতিয়াবা ধৰা বয়স হৈ অহাৰ লগে লগে আঁঠুৰ মানে ঘীলাটো মজাবোৰ শুকাই যায় ন
শুকাই যায় আৰু বহুতৰ হয় সিদিনা দাদা এজনে ফোন কৰিলে মোক তাৰ এটা চাইদ বোলে বিষাইছে ভৰিটো এনেকে কলে মই হেৰিয়ত চাৰ্চ কৰি পেলাই গুগলত তাতে চপুৱাই যায় চাৰ্চ কৰি তাৰ এক্সাৰচাইজ দুটা দিলে ভাল হৈছে তাৰ
অ সেই সেই সেইটো মানে সেইবোৰ মানে
উ সচাকে লগৰ এজনীৰ মানে প্ৰ দেউতাকৰ প্ৰস্তেটৰ প্ৰব্লেম আছিলে পেচাবৰ তেনেকুৱা তাৰ পিছতে মই বোলো হেৰিয়ত কিবা দেলহিত এখন মেক্স নে কিবা এখন আছে নহয় মেকছত খুব কষ্ট হয় আৰু তালৈ নিয়া কথা আছে টাপা মই বোলো হলেও মানে তাই কলো আৰু দেউতাক কচোন তই এ মানে মই তাৰ মানে এক্সাৰচাইজ দিম চাই পেলাই ইয়াতে গুছো দিলো তাৰ পিছত তাই কেইদিনমানৰ পাছত ফোন কৰি মেক্সলৈ গ'লো কিন্তু এতিয়া অপাৰ্চন নকৰিলে ন? পকৈ আহিলে কৈছে এতিয়া বহুত ভাল পছাৰ
অ সেইয়াই অ উম আগতে নাছিলে এইটো এই অলপ দিনৰ পৰা মানে পোৰা চলিছে আৰু থেৰাপি টো আৰু, ভাল ভালো হয় ক
আৰু ফিজিঅথেৰাপিষ্ট বিলাক এতিয়া মানে কি হয় বহুতে মেডিকেলত যদি ছিট নাপায় নটত বা তেনেকে ফিজিঅ থেৰাপিষ্টে পঢ়ি দিয়ে বা আকৌ মানে খুলি লয় ন যে নিজাক
নিজেকে
হেৰি ক্লিনিক খুলি লয়। ইনষ্টোমেন্ত বিলাক বহুত দামৰ হয় নেকি এইবোৰ
কষ্টলিও হয় নেকি অলপ আৰু আগতে আগতে মানে নাছিলে বস্তু ত' তেতিয়া মানে চবেই ফিজঅ'থেৰাপিটো
পঢ়া হ'ল পঢ়া হ'ল। তাৰমানে নিজাকৈ চাকৰি নহ'লেও নিজাকৈ মানে চত
নহ'লেও চাকৰি নহ'লেও তোমাৰ দ্বাৰা হস্পিতালয় আজিকালিটো চবেই। চবকেটো ফিজিঅ'থেৰাপি দিয়ে ন। এতিয়া তুমি যদি অ এতিয়া যদি তুমি ধৰা চৰকাৰী চাকৰি নাপালে ধৰা ফিজিঅথেৰাপি তোমাৰ চাৰ্টিফিকেটখন আছে তুমি যিকোনোটো হস্প হস্পিতালত সোমাই ল'ব। আৰু আৰু অ হস্প বিদ্যালয় এখনত সোমাই গৈ লোৱা বুলি ক'লে আৰু তোমাৰ চিন্তা নাই আৰু।
আহিয়ে থাকে ন মেচিন বিলাক আনি কিছুমানেটো নপঢ়া কৰিও হেৰি প্ৰেক্টিছ কৰি লৈ পেলাই। অ সেইবিলাক আনি পেলাই উম মানে এনেকে সৰু সৰু চহৰবিলাকক তেনেকুৱা বহুতে কৰে ঘৰে ঘৰে কাৰোবাৰ হেৰি হল দিলে তেনেক। কোৱা।
কিন্তু চবৰে ওচৰ মানে কি চবৰে ওচৰত মানে এক্সপাৰ্ট নহ'লে ভয়ো লাগে। কিন্তু কিছুমান ক্ষেত্ৰত কি সে অ সেইকাৰণে মানে কি পৰা পৰা অ পৰাপক্ষত মানে চাৰ্টিফিকেট থকা যিবিলাকৰ ধৰা তোমাৰ আ মানে অভিজ্ঞতা আছে সেই সিহঁতৰ শেষ তেওঁলোকৰ ওচৰত যোৱাটো ভাল এতিয়া আগতে আমাৰ স্কু অ মইটো শংকৰদেৱত পঢ়া তাতটো আমাক মানে। এটা বিষয়ে আছিলে মানে শাৰীৰিক বুলি কয়। তাত মানে আমাক আমাৰ অ আমাৰ মানে পুৰা তাত ক্লাছ টেনৰলেকে মানে এটা চাবজেক্ট মানে শাৰীৰিক। মানে পুৰা এক ঘণ্টা মানে আমাক শাৰীৰিক মানে শিকায় আৰু। মানে তোমাৰ ব্যায়াম বিলাক আৰু তেতিয়া আমাৰ মানে। সূৰ্য্য নমস্কাৰটো শিকাইছিলে।
অ।
তাত বাৰটা থাকে তই সেইটো মানে সেইটো। কৰিলে বোলে বহুত বেমাৰৰ পৰা উম মানে সি হাত সাৰিব পাৰে। ই মানে সদায় ৰাত। ৰাতিপুৱা কৰিব লাগে কিন্তু প মই মানে তেতিয়া যেতিয়া মানে স্কুলত পঢ়িছিলোঁ। তেতিয়াটো শিকোৱা শিকাই আৰু আমাক।
উম উম উম সেইটো কাৰণে আগৰ ঋষি মুুনি বিলাকে ধৰা সূৰ্য প্ৰণাম কৰি আগৰ তেওঁলোকেওতো বহুতখিনি আচলতে চাইন্টিফিকেলি বহুত
বহুত বহুত জানে এইটো মানে অ সূৰ্য নমস্কাৰটো মানে টেল বাৰটা নে দহটা থাকে নেকি ব্যায়াম মানে মানে গোটেই কেইটা মানে পুৰা যদি তুমি ডেইলি ৰাতিপুৱা উঠি পেলাই কৰা নহয় দটামান তোমাৰ বহুত বোৰৰ পৰা হেৰি হয় আৰু মানে ভালত এ সেইটো মানে মোৰ মনত আছে আগতে আমাৰ শংকৰদেৱত শিকোৱা এতিয়া মানে নকৰোঁ বাৰু মই কিন্তু মানে মন ঘপকে ধৰা মনত পৰি গ'ল নহয় যেতিয়া মানে কৰোঁ ধৰা ঘৰত ভিতৰতে আৰু তেনেকে কৰা ভিতৰত মানে সেইটোৱে কৰ সেয়া কৰাৰ আগতে বহুত ব্যাম শিকাইছিলে আমাক হেৰি কৰি বে এ কিন্তু এতিয়া মানে বস্তুবিলাক পাহৰাও হ'ল অ শংকৰদেৱত মানে এটা বস্তু থাকেই মানে শাৰীৰিক বুলি তাৰ পৰা মানে পুৰা তোমাৰ এইবিলাক ভৰিৰ ধৰা গাঁঠি বিষ হলে কেনেকা কৰিব লাগে তাৰ পৰাা তোমাৰ এনেকাা এক্সাৰচাইজ বোৰ মানে পুৰা শিকাইছে স কৰা মানে পিওৱা কৰা তাৰপৰা তোমাৰ হাত ভৰি ধৰা এনেকৈ গোুৰ হেৰি মানে সেইবোৰ মানে আমাক শিকাইছিলে মানে শাৰীৰিক তাৰ তাৰাক ধ অসম স্কুলবিলাকত থাকেই আৰু ইংলিছ মিডিয়ামৰ কথা মই ইমান নাজানো আজিকালি কিন্তু সেইটো কম্পালচৰি
চবতে থাকে আজিকালি ফিজিকেল এডুকেশ্যন বুলি সেইটো দিছে নেকি
অঁ আজিকালি সেইটো থাকে তাৰোপৰি এতিয়া তোমাৰ স্কুলবিলাকত দেখিবলৈ পোৱা যায় সংগীতৰো এটা এক্স কাৰ মানে এক্সট্ৰা কাৰিকুলাম ধৰক সংগীত নাচ খেলা এইবোৰ মানে আজিকালি থাকে আগতে মানে ইমান নাছিলে এইবোৰ কিন্তু এতিয়া মানে যিমান যিমান দিনৰ পঢ়াৰ লগতে মানে এক্সট্ৰা কিবা এটা আজিকালি দৰকাৰ
সেইটো থাকিবই লাগে এক্সট্ৰা ম ন
অ সেইটো কাৰণে মানে আজিকালি স্কুল বিলাকত ধৰা যোনে যোনে শিকে উ গান যাত য'ত যিটো আগ্ৰহত তুমি গানত বুলি লে গানত নাচত বুলি ক'লে নাচ খেলা ধূলা বুলি কলে খেলা ধূলা আজিকালি এইবোৰ মানে প্ৰায় পোৱা যায় আৰু স্কুলবিলাকত তটো বাধ্যয়তামূলকে কৰিছে নেকি বাধ্য়তামূলক কৰিছে অ আগতে মানে অ এইবাৰ বিহু অঁ বুলি
বিহু দিছে বিহু দিছে ফিজিকেল এডুকেশচন সেইটো দিছে
আমি এইবোৰ পোৱা নাছিলো আমাৰ আমি কৰোতে কিন্তু এতিয়া মানে এক মানে শুনিছো বিহুতটো মানে নতুনক মানে হে অঁ এইটো মানে এটা চাবজেক্ হৈ গৈছে আৰু বিহু হেৰিতটো অঁ তাৰপা সেইবোৰে আৰু আজিকালি আৰু আজিকালি পঢ়া চিছিলে বাছবিলাকো বেলেগ বেলেগ হৈ গৈ আছে
হুম তাকে
সেইয়াই আৰু বাকী উ ভাত পানী খালা
দুবাৰ খালো
অঁ' হয়
এতিয়া
আছিল অঁ অঁ তাৰ পৰা সেই অঁ এতিয়া আজি বতৰটো ভাল
অঁ ইয়াত মানে গপ গপনিটো আছিল অথনি এতিয়া নাই আকৌ এতিয়া অকমান যেনিবা বতাহটো মাৰ কাৰণে ভাল লাগিছে খোজকাাঢ়ি উম উম উ
আৰ ভাল লাগিছে সেইকাৰণে এনেকুৱা বতৰত ভালো লাগে মা আছে মায় ঘৰৰ কাম বন কৰি পেলাই এতিয়া গা ধুব গৈছে আৰু
উম উম উম
বাকী তোমাৰ মায়ে কি কৰি আছে এতিয়া
নাইি কিবা আপুনি চাহ তাহ বনালে
অঁ অঁ আমাৰ চাহটো সন্ধিয়া সময়ত খোৱা হয় এতিয়া মানে কি এতিয়া কোনেও চাহ নাখায় ধৰা পাহৰিবলৈ বহাৰ আগত তোমাৰ ছটামান বজাত চাহটো আমি তেতিয়া খাওঁ আৰু এতিয়া মানে কি ভাত খাইছো টো আঢ়ৈটা বজাত, আঢ়ৈতাত খাই পেলাই ধৰা এত এতিয়া, চাহ খাব অকণ মনো নাযায়।
অঁ' অঁ', সেইটো হয়, গৰম দিনত ফ্ৰুইটচ বিলা-ভাটীবেলা টাইমত ফ্ৰুইট খাব লাগে আচলতে, কিন্তু আমাৰ সেই কানিয়া হৈ গ'ল যে চব চাহ খাই খাই।
অঁ', কিন্তু নাই মানে, যিমান যি হ'লেও চাহটো মানে, মোক সন্ধিয়া টাইমত লাগিবই মানে।
অ' অ', সন্ধিয়া আমিও খাওঁ আকৌ, সন্ধিয়া আমাক চবেই চাহ খায়। এতিয়া যে খাব, আকৌ সন্ধিয়া খাব মানে, এই যে চাকি তাকি লগোৱাৰ পাছত আৰু।
তিন টাইম খোৱা হয় মানে, ৰাতিপুৱা ধৰা, শুই উঠিলো পানী খালো। পানী খোৱাৰ দ এগিলাচ কুহুমীয়া গৰম পানী খালো, কুহুমীয়া গৰম পানী খোৱাৰ পোন্ধৰ মিনিট মানৰ পিছত তে চাহ একাপ খাওঁ আৰু।
অ'।
তাৰপিছত ৰাতি তাৰপাছত তোমাৰ, ব্ৰে ব্ৰেকফাষ্ট কৰাৰ পাছত গাখীৰ চাহ একাপ খাওঁ।
উম, হু' হু'।
অ একাপো নহয়, অল অ মানে অলপ। ইমান খাওঁ, নহ'লে মানে মোৰ মূ মূৰ বিষাই নাজানো এইটো কি, নাক খাই, যদি সেই কাপ নাখাওঁ মই মানে মূ বিষত থাক কিব নোৱাৰো, আন তাক চাই
এইটো অভ্যাস যে আচলতে।
অভ্যাস হৈ গ'ল, তাৰ সেই কাপ খাওঁ, আকৌ হ'ব ধৰা, উম, ৰা-সন্ধিয়া তোমাৰ ছ-উম ছটামান বজাত তেতিয়া সে খাম সেই তিনি কাপে আৰু, ক'ৰবাত ধৰা ফুৰিব গৈছো তেতিয়া, ধৰা উম, অলপ টাইম বোৰ ই ইফাল-সিফাল হয় আৰু। এইটো, উম ঘৰত থাকিলে মানে এই তিনি টাইমে চাহ খোৱা হয় আৰু।
খাব নালাগে।
সেইটো বেছি খোৱা বেয়াও বাৰু খাবই নালাগে আচলতে কিন্তু অকমান আৰু অভ্যাস যেতিয়া অকমান
এতিয়া এতিয়া মোকো মানে কৈ থাকে যে মানে কি আৰু গাখীৰৰ চাহ মই তু এনেও নাখাওঁ ন আৰু স সেই যে অলপ যেতিয়া ব্ৰেকফাষ্ট কৰি যে খাওঁ যে সেইটো মানে এৰি দ এৰি মানে কৈ থাকে কিন্তু মই মানে দুদিনমান চাইছিলো সাংঘাতিক মানে মোৰ
মোৰ বিষয়ে নহ এইটো এটা অভ্যাসৰ কাৰণে হৈছে তোমাৰ
অ অ সেই অভ্যাস হৈ গ'ল যে সেইটো কাৰণে মানে তোমাৰ অলপ দিগদাৰ হল আৰু এতিয়া আহ আৰু মানে মোৰ মোৰ মানে নোৱাৰা হলো এতিয়া তাকে চাহ কাপ নোখোৱাকে তাকে অ অ
বাৰু ঠিক আছে দিয়া ন অ দিয়া দিয়া